অ শুনিছানে
অঁ শুনিছোঁ
অঁ ঠিক আছে ভালনে তোমাৰ
আহ মই ভালেই আছো তুমি কেনেকুৱা আছা
ময়ো ভালে আছো ইমান দিনৰ পিছত মনত পৰিল
অ মানে আজি মই তোমাৰ লগত এটা ইম্পৰ্টেণ্ট টপিক এটা মানে কথা পাতো বুলি ভাবি কল কৰিছো আৰু
অঁ হয় নেকি কোৱাচোন বাৰু কি ইম্পৰ্টেণ্ট টপিক আছিলে
তুমি ফ্ৰী আছানে বিজি আছিলা
মই এই অলপ পঢ়ি আছিলো মানে বাক -বাকী পঢ়ি হ'ল মোৰ এই মাত ত্ৰ হৈছে একদম ঠিক টাইমতে ক'ল কৰিছা তুমি।
অ, তেনেহলে ব'লা মই এই টপিক এটা মানে এনে এই বহি আছিলো চ' মনত পঢ়িলে যে উম, আমি যে মোবাইল ফোন ইউজ কৰোঁ এইটো আমা
তাকে।
আশীৰ্বাদ হয় নে অবিচাপ হয়?
অ, আশীৰ্বাদ নে অভিশাপ সেইটো সুধিছা? এইব-এই বিষয়ত আলোচনা কৰিম নে কি?
হয়-হয়-হয় ছ' প্ৰথমে তোমাৰ মতে মোবাইল ফোন কি?
মোবাইল ফোন উম, মোৰ মতে মোবাইল ফোন হ'ল এটা যোগাযোগ কৰা আৰু বিভিন্ন কাম সহজে কৰাৰ এটা গুৰুত্বপূৰ্ণ অ, উপকৰণ
অ', অ', অ', ঠিক আৰু তুমি কেতিয়া পৰা মোবাইল ফোন ব্যৱহাৰ কৰি আছা?
মোৰ প্ৰায় এতিয়া পাঁচ বছৰ মানেই হ'ল পাঁচ বছৰ পৰাই ব্যৱহাৰ কৰি আছো বুলি লি ক'ব পাৰা আৰু।
অ, চেম-চেম।
তুমি-তুমি কিমান দিনৰ পা কৰি আছা?
অ, মোৰ চেম লাইক পাঁচ বছৰমান হ'ল আৰু ফোন ইউজ কৰা ষ্টাৰ্ট কৰা। আৰু অ তুমি দিনত প্ৰায় কেতিয়া ঘন্টা মোবাইল ব্যৱহাৰ কৰা?
লাইক বেলেগ বেলেগ দিনত যেতিয়া ফ্ৰী থাকোঁ তেতিয়া বেছি টাইম ইউজ কৰোঁ। আৰু যেতিয়া ফ্ৰী নাথাকোঁ তেতিয়া অলপ কম দম হয় প্ৰায় তোমাৰ ধৰি লোৱা এভডে' ডে এট লিষ্ট থ্ৰী আউৱা্চ টোতো ইজ হয়ে মিছা নকওঁ বাৰু।
হয় হয়। আজিকালি ফোনে চব মইো লাইক হৈ যায় আৰু ফৰ ফাইভ আৱাৰ্চ মান মানে পঢ়িলে পঢ়িলেও মোবাইলটো লাগে আৰু কিবা এটা ক কাম হলেও মোবাইলটো লাগে ন। সেইকাৰণে মানে ফৰ ফাইভ আৱাৰ্চ মান হৈ যায় অ।
বহুত ইউজফুল বস্তু হয় এক একদম মানে হাতত লাগেই আজিকালি।
হয়। তাৰপিছত তুমি মোবাইলত উম কি বেছি কাম কৰা?
মই তোমাৰ মোবাইলত হোৱাটছএপ ব্যৱহাৰ কৰোঁ। ইউটিউব চাওঁ গান শুনো আৰু ইণ্টাৰনেট ইউজ কৰোঁ মই গান শুনি খুব ভাল পাওঁ সেইকাৰণে ম'ষ্ট অফ দ্যা টাইম তুমি যদি মোৰ মানে স্ক্ৰীণ টাইম দেখা বেছি যদি দেখা ইটছ বিকজ মানে মই গান শুনো আৰু মই পঢ়া টাইমতো মানে গান মোৰ ইয়েৰফোনছ মানে লাগিয়ে থাকিব। মই গান শুনি খুব ভাল পাওঁ মোৰ তেতিয়াহে মানে পঢ়াত মন বহে। আৰু মই ইউটিউব চাবলগীয়া হয় কিয়নো মানে মই পঢ়া শুনা ইউটিউবৰ পৰাই আছো এতিয়া এট্ৰেঞ্চ এক্সামত কাৰণে মানে প্ৰিপেৰেশ্যন ইউটিউবত মানে ফ্ৰীতে বহুত নোটছ পাই যাওঁ বহুত বহুত বেছি মানে কাম আহে আৰু।
উম কৰো ময়ো মানে মানে এইটো লেকচাৰ চাওঁ ইউটিউবৰ পৰা। মানে তাতেতটো ফ্ৰীতে পাও ন আমি চব সেইকাৰণে মই প্ৰায় ইটিউবৰ পৰাই চাওঁ আৰু আৰু। কেতিয়াবা মানে ফ্ৰী হলে এনেই নলেজ পাৰিবৰ কাৰণে বেলেগ ভিডিঅ'জ কেইটা চাওঁ আৰু।
এনেই যে সেই ভিডিঅ'জবোৰ যে থাকে। এডুকেশ্বনৰ। উম আজিকালি ষ্ট্ৰীট ইণ্টাৰ ভিউ বহুত ওলাইছে নহয় কুইজ কৰে যে। সেইবোৰো বহুত ভাল হয়।
উম অ শুনো শুনো মইয়ো গান শুনিব ভাল পাওঁ।
অহ আজিকালিতো গান নহ'লেও নহয়।
হয়।
তাকেই।
কিবা মোবাইল পঢ়া শুনা সাহায্য কৰে নে?
অ কৰে এতিয়া তোমাৰ নোটছ হওঁক, পি ডি এফ হওঁক অনলাইন ক্লাছ হওঁক আৰু এডুকেচনেল ভিডিঅ'ই পাবলৈ সুবিধা হয় নহয় জানো।
হয় হয় হয় আহ কিবা আৰু তোমাৰ মতে অনলাইন লাৰ্ণিং মোবাইলৰ বাবে সহজ হৈছে নে?
হৈছে অহ। যিকোনো তাৰ পৰা মানে যিয়ে নহওঁক পঢ়িবলৈ পাৰি ন।
উম উম। আৰু কিবা মোবাইলৰ বাবে যোগাযোগ কেনেকুৱা সহজ হৈছে।
উম ফোন কল হওঁক, ভিডিঅ' কল হওঁক, নাইবা মেছেজৰ জৰিয়তে হ'লেও শীঘ্ৰেই কথা পাতিবলে পাৰি, আৰু মানে এতিয়া মানে এনে কোৱা হৈছে বেলেগ এটা কাণ্ট্ৰীত থাকিলেও তুমি ফোন কলৰ জৰিয়ত তে বহুত বহুত মানে ইজিলি কণ্টেক্টত আহিব। পৰা যদি নেটৱৰ্ক ভাল থাকে সেই জেগাটোৰ অবভিয়াছলি
অহ হয় হয় হয় হয় ঠিক কথা কৈছা আৰু কিবা উম ইমাৰ্জেন্স
আৰু কিবা আৰু কিবা কেলে কৈ আছা তুমি
হে আৰু ইমাৰ্জেন্সি সময়ত মোবাইলৰ গুৰুত্ব আছেনে
অ আছে আহ খুব খুব গুৰুত্বপূৰ্ণ তা তাৎক্ষণিক সাহাৰ্য বিচাৰিবলৈ পাৰি আৰু
অহ উম মোবাইলৰ জৰিয়তে অনলাইন পেমেণ্ট কৰিছা নে
কৰিছো কৰিছো মই আহ ইউ পি আই বেংক এপ, জিপে হওঁক অনলাইন শ্বপিঙৰ বাবে সদায় ব্যৱহাৰ কৰোঁ, কেছটোতো আজিকালি ইউজ কৰা নহয়ে আজিকালি মোবাইলেই ইউজ কৰোঁ ডিজিটেল পেমেণ্টে
উম হয়
তুমি কৰা নে
অ মইয়ো কৰোঁ
অহ আজিকালি কেছ ইউজ কৰা নহয় চাগে ইমানকে হয় নাই, আৰু ডিজিটেল পেমেণ্ট বহুত ছেফো হয়
উম উম
কিন্তু নেটৱৰ্ক নাথাকিলে আকৌ আ তোমাৰ ছাৰ্ভাৰ ডাউন থাকিলে প্ৰব্লেম
অহ এইটো বহুত ডাঙৰ দিগদাৰ দিয়ে নেটৰ
সেইকাৰণে ফ'ৰ এ বেকআপ প্লেন মানে কেছ অলপ থ'ব লাগে হাতত নহ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ
হৈ যায়। আহ, এতিয়া মোবাইলৰ বেয়া দিশৰ কথা পাতো। তোমাৰ মতে এটাই ডাঙৰ অ-অসুবিধা কি?
উম, অসুবিধা বহুতেই আছে। উম, লাগিলে তোমাৰ মানে বেছি ব্যৱহাৰ কৰিলে সময় নষ্ট হয় ন।
অ' হয়, হয়, হয়, হয়। আ' আৰু কি ষ্টুডেন্টবোৰৰ পঢ়াত এটা প্ৰভাৱ পৰে নে?
পৰে আকৌ কিয় নপৰে, নটিফিকেশ্যন হওক গেমৰ বাবে হওক। মন, পঢ়াত নাথাকে আকৌ, ফোনটো হাতত থাকিলে। যাৰ কণ্ট্ৰল নাথাকে, সিটোতো পঢ়িব নোৱাৰে। কৰা ষ্টাৰ্ট দি।
হয় হয়। কিবা এই মোবাইল মবাইলটো ষ্টুডেন্ট বোৰৰ পঢ়াত এটা প্ৰভাৱ পৰে। অ' সুধে। অ' অ'। কিবা মবাইল এডিকচন এটা ডাঙৰ সমস্যা বুলি তুমি ভাবানে?
ভাবো ভাবো, বহুত মানুহ মোবাইল নাথাকিলে অসুবিধা অনুভৱ কৰে আজিকালিতো। টো নহয়েই মোবাইল নহ'লে।
অ। ৰাতিপুৱা মবাইল বেছি ব্যৱহাৰ কৰিলে নিদ্ৰাত প্ৰভাৱ পৰে নে?
পৰে, এতিয়া ৰেইজ খিনিটো তোমাৰ চকুৰ কাৰণে ভাল নহয় ন'। ৰেডিয়েচনে হওঁক আৰু ফোনটো কেতিয়াও মানে গাৰুৰ কাষ ত লৈ শুব নালাগে বুলি কয়, তোমাৰ মাইণ্ডৰ কাৰণে ভাল নহয় সেইটো কাৰণে মানে ট্ৰাই কৰো আৰু। অ', যাতে মানে এই অভ্যাসটো লাগি নাযাওক যে ৰাতি ৰাতি সদায় ব্যৱহাৰ কৰোঁ মানে চেষ্টা কৰোঁ যে ৰাতি ব্যৱহাৰ কম কৰোঁ আৰু ৰাতিপুৱা উঠিয়ে যাতে প্ৰথম বস্তু সেইটো নক কৰো।
অ। তোমাৰ মতে সৰু ল'ৰা-ছোৱালীবোৰে মোবাইল কম ব্যৱহাৰ কৰা উচিত নে?
উম হয়, বেছি মোবাইল ব্যৱহাৰ কৰিলে পঢ়া আৰু খেল-ধূলাত প্ৰভাৱ পৰে, এতিয়া ল'ৰা-ছোৱালীয়ে যদি ঘৰত বহি মোবাইলেই চলাই থাকে খেলা-ধূলা নহয় ন', তাহাতৰ গ্ৰ'থৰ কাৰণেটো খেলিবই লাগিব বাহিৰত।
অ, আৰু ফেমিলি লগত সময় কটাই থকাত মবাইল বাধা হয় বুলি তু মি ভাবানে?
কেতিয়াবা হয় চবেই নিজ নিজ মোবাইলত ব্যস্ত থাকে।
মোবাইলৰ বাবে প্ৰাইভেচিৰ সমস্যা হ'ব পাৰেনে?
হয়, পাৰ্চনেল ইনফৰৰ্মেশ্যন সতক সতৰ্কতাৰ বাবে ব্যৱহাৰ কৰাৰ
মবাইলৰ ঠিক ব্যৱহাৰ কেনেকৈ কৰিব পাৰি?
উম, প্ৰয়োজন অনুযায়ী ব্যৱহাৰ কৰিব লাগে, স্ক্ৰীণ টাইম কম ৰাখিব লাগে আৰু পঢ়াৰ সময় মোবাইল দূৰত ৰাখিব লাগে।
অহ। আৰু তোমাৰ মতে মোবাইল ফোন বেছি আশীৰ্বাদ নে অভিচাপ?
মোৰ মতে মোবাইল নিজেই অভিশাপ নহয় আমি কেনেকৈ ব্যৱহাৰ কৰো তাৰ ওপ ওপৰত নিৰ্ভৰ কৰে।
মইয়ো এইগেমত যদি আমি মোবাইল ভাল উদ্দেশ্যয় আৰু সীমিত সময় বব্যৱহাৰ কৰো তেনেহলে এইটো আমাৰ বাবে খুব উপকাৰী।
হয় একদম ঠিক কৈছা।
আজি তোমাৰ লগত এই বিষয়ত আলোচনা কৰি খুব ভাল লাগিল, ধন্যবাদ।
ধন্যবা, মোৰো ভাল লাগিলে।
বাই বাই।
বাই বাই।